হেল্ল' হেল্ল' কি কৰি আছে। কি কৰি আছে? অঁ শুনিছো, কি কৰি আছে?
এয়া এই মেগী খাম বুলি কৈছিলে সেঁতি, মেগী বনাই আছিলো।
অঁ।
কোনে কি কৈছা?
মইয়ে এয়া চোতাল সাৰি আছো। ৰাতিপুৱা সি চুট কান মাৰি খাই দিব ন নহয় যে পথাৰলৈ যাব লাগিব।
আহ।
এয়াই সেই চু কান নাই ভালকে সাইছো।
আহ। তাকে হেৰি এতিয়া সাই দিলে ৰাতিপুৱা নাসাৰিলেও হয় আৰু।
ৰাতিপুৱা নাসাইলো হয় সেই হলেও এই সাৰিব লাগিব আৰু আগফাল অকণ সেই- নহলে পাত সৰি পেলাই দুৱাৰমুখ খন লেতেৰাহৈ থাকে যে।
উম।
পাছফালে এই আমতল বোৰ সাৰি থৈছো।
অঁ। মোৰ হল ৰাস্তাটো সাই মেলি গ- গাই বন্ধা, খেৰ- চেৰ পৰি থাকে যে।
অঁ গৰু গাই বান্ধিলি না?
সময় হ'ল ন সন্ধিয়া লাগিত লাগিব হল আও।
অঁ মই নাই বন্ধা। বহুত পোহৰ হৈ আছে পায় এতিয়া।
মই হলেও সেই চবে বান্ধি দিলে যে বান্ধি দিলে আৰু
উ এতিয়াও কাতিমহীয়া বেলি আধা বেলি আছেই।
আহ সেইটো হয় বাৰু।
উম।
তাকেও গৰমতো যহতে কিবা লাগি গৈছেগে।
তাকেহে চোতাল সাই আছো একেবাৰে ঘামি জোল বৈ গৈছো। কাপোৰ এইকেইটা দুপৰীয়া পিন্ধা এতিয়া পিন্ধিব- কোৱা হ'ব দে নহয় ঠিক নাই মানে ইমানেই ঘাঁমিছো।
নোৱাৰি হেৰিটো কি গান ধলেও নোৱাৰি তুমি কিবা কৰি দিয়ে।
উম যাবতো বই লাগিব হেৰি যে গধূল আকৌ গোঁসাই ঘৰত সোমালে।
আহ আমাৰ গোঁসাই ঘৰলে সোমাই আজৰি।
অ গোঁসাই ঘৰলো সোমালে, ৰাম ৰাম। উম।
এ এ ৰান্ধনীৰ- এ হেৰি এইটো কি অন্য কথাই একো নাই ৰাতিপুৱা ভাতকেইটা খোৱা তাৰপা ভাতে খোৱা নাই যে কোনো। গৰমৰ জহতে, সোনকালে সোমাই পেলাই মানে- এতিয়া বোলে সেই মেগী অকন বনোৱা, মেগী বনালো সেই মেগী খাই পেলাই লাহেকে পাকঘৰ সোমাই দিব আৰু।
তাকেহে ৰান্ধনী বৰ খটকীয়া।
খটকীয়া তেনে শৰ্ট কাট দি থৈদিয়ে।
উম।
কালি আকৌ তেজফমাও আহিব হবলা?
অ আহিব নি।
অ কাইলৈ আহিব হৈ কাইলৈ স ফটো উঠি লগাব। তাকে ইমান শাস্তি হৈছে অ, কালি হে ৰাতি কি হল? আহ।
কোনডোখত দিব?
আগৰ জেগাতে দিব, খালি আগৰটো ছিক্সটি ফ'ৰ কেবি নে কিবা কিমান আছিলে এইটো হেৰি- হান্ড্রেডৰ আহিব যেনিবা, তাৰ পা কৈছে- তিম আহিলে মানে ধৰি দিব তেতিয়া আমাৰ এইফালে এটা আনিব যেনিবা।
অ অ এফালৰ মানুহখিনিয়ে সেই এফালৰ মানুহখিনি দৰ্খাস্ত দিব লাগিছিল। লে ক
দিছিলে কিন্তু তিনিবাৰ চাৰিবাৰ মান গ'ল হেৰি এইটো কি মানে এইবোৰ এই কিবা কিবি খেলি মেলি জহত পৰা নাই আনিব
অ এ বহুত যাব লাগে আমাৰ ইয়াতো নহয় কিমান গৈছে মানুহ গাইয়ে গাইয়ে কিমান দিন গৈছে অ দৰ্খাস্ত দিবলে।
ভলটেজ নাথাকে নহয়। ভল্টেজটোৱেহে সাজে।
তাকে।
আৰু ইমান গৰমত মানুহে কাম বন কৰি অকমান যদি শান্তিত শুবলে নাপায়
অ কালি ৰাতি বৰষুণ দিছিলে নে সেইফালে?
নাই দিয়া নাই দিয়া বৰষুণ চৰষোণ নাই।
অ আমাৰ এইফালে দিছিলে আকৌ গধূলা বৰষুণ মানে ৰাতি আও মাজ ৰাতি।
উম নাই বৰষুণ নাই বতৰটো বিজুলিয়াই ছিলে ভাবিছিলো আহিলে ভালেই হ'ব নাহিলে বৰষুণ চৰক্ষুন অ।
এ সেইটো বিজুলী খৰ বিজুলীহে মাৰিছে, সেইটো বৰষুণৰ বিজু লি নহয়
অহ
দুখৰ অভিযোগহে।
তাকে অ।
উম উম
কাইলে কিমান দিব বোকা?
কাইলৈ আহি এই দুবিঘাটোত আজি দে বিঘা দিলে নহয় কাইলে আধা বিঘা এটা আছে।
অ
তাপা সেইকনকে দিব। ৰোৱণী মা বাবা মই লৰা আমি চাই ঘৰকেইটাই
হা ঠিকে আছে।
উম হ'লেও এঘাৰটা বজালে দেৰবিঘা মাতি হৈ গ'ল নহয়।
তাকেহে
মা যোৱালে আমাৰ এডৰা অকমানহে আছেগে হব হৈছে।
উম
মাটিলে আমি আগতীয়াকে গৈছিলো যে আমি দুটাই ৰুই আছিলো তাত তাপা আকৌ মা ৰুলেগে তাৰপিছত আকৌ বাবা আৰু টেক্টৰ হাল বাই যোৱা আলি কিটা ভাঙিছিলে যে সেই কেইটা হেই কৰি লৈ পেলাই দি কৰি আকৌ বাবাও ৰুইছে
এ হেই ট্ৰেক্টৰে হাল বালে সেইটোয়ে দিগদাৰ গোটেই আলি পতি তুলি নাইকিয়া কৰে যে মাটিবোৰ বহুত ডাঙৰ ডাঙৰ লাগে ৰুই থাকিলে কিবা অন্তৰ নোহোৱা নিচিনা লাগে। দৱাবোৰ সৰু সৰু হ'ব লাগে পতাপত ৰুই হয়।
অ তাকে ভাত খোৱাৰ আগত তিনদোৱা ৰুই তাপা ভাত খোৱা পাছত তিনদোৱা ৰুই
অহ আমাৰ এইফালে জানো খেতি যাবগৈহে নেকি
তে সেই সেটোকে ৰোওতে বেছি সময় বেছি সময় নালগা আধা ঘণ্টামানকেহে লাগিছে এদৰাত। চাৰিওটাই ৰুই পিনে
তাতে সেৰেঙাকে দিয়া যে
ইমান সেঙাও হোৱা নাই বাও এই ওপৰলেহে এতিয়া সেঙা কৰিব লাগিব হেই এইটো কি পলস পৰি আছে। এ তলৰ ফালে ইমান সেঙা কৰা নাই ঘনেই হৈছে।
অঁ অ
মই একদম কঁকালটোহে বহুত বিষাব লৈছে। উ নাই বহিবলৈ নাই হেৰি নহয় পানী আছে তাৰ পৰা কুৰ কামো হৈ আছে। মুঠাতে কঠীয়া তুলিব লাগে আও ৰুব লাগে। কঠীয়া তোলাটোহে কাম আছে।
এই এতিয়া হে সোনকালে ৰুলে ভাল আহাৰতে মাতি ৰুলে তেও নহয় পতাপত হয়।
তে অ আকৌ সেই নহয় নো আগতে তেওঁ ৰুব লাগিব নহলে ৰঞ্জিত কঠীয়া দিন হাৰি গছে
অ অ ৰঞ্জিত কঠিয়াতটো নোৱাৰাই আজিকালি বিভিন্ন ধৰণৰ কঠিয়া ওলালে নহয়
আমাৰ আকৌ গোটেইখন ৰঞ্জিতেহে পাই থৈছে। অ আমাৰ আকৌ গোটেইখন ৰঞ্জিতেহে পাৰি থৈছে। সটো কি চবতে ৰঞ্জিতেহে দিব।
অ সেই এইটো ধানতো বহুত হয় বাৰু দেই ধানতো খাই চাউলটোও খাবলৈ বেয়া নালাগে।
এ মিহি মিহিকে ভাল ভাতটো খাবলৈ আইজোং কঠীয়া পাৰি থৈছিলে এই নদী পাৰতে। পেহিহঁতৰ এডোখৰত দিবলৈ তাৰ পৰা ঢল সোমাই অলপ পলস কৰিলে যে তেতিয়া আইযোং কঠিয়া যদি। তাত দিয়ে হেৰি হ'ব নহয় গোটেই মানে এ এইটো কি কয় পৰি যাব যে নহয় ধানতটো হলে পৰি গলে কাটিবলে দিগ দি হব নহয় কষ্ট হ'ব নহয় তাৰ পৰা সেই আইজোং নোৰুৱে হেনো ক ৰঞ্জিতহে ৰুব তাৰ পৰা। হে এইটো কি কয় আজিৰ খিনি বেছি দিলে এহেজাৰ টকাত।
ভালে কৰিলে কিন্তু হেৰি আকৌ এই যোনতটো আমাৰ ইয়াত জোৱাবাংলা বুলি কয় এতিয়া জোৱাবাংলা চাউলৰ দাম যিমান এতিয়া আমি ঘৰতে কৰি পেলাই খাওঁ কাৰণেহে অনুভৱ নহয়। এইটো চাউল মানে কিমান হেৰি এনেই সেইটো চাউলৰ এতিয়া দাম কিমান? পয়সত্তৰ টকা দি পেলাই মানুহে কিনি খাই পেকেট। এতিয়া আমি ঘৰতে কৰো ধুনীয়াকে চাউলকেইটা ওলাই খাবলেও ভাল লাগে ভিটামিনো আছে।
উ আমি আকৌ সেই ৰঞ্জিত চাউলতটো খাই খাই ৰঞ্জিত চাউল চালটোহে খাব পাওঁ মানে সি যে ৰঞ্জিত চউলটো। সৰু যে অইন ধানতকে। টো খাবলে ভাল পাওঁ।
সেইটো এই জয়বাংলাটোও মিহি দেখোন
জানো সেইটো খাই পোৱা নাই এইটো আমি বেলেগৰ পৰা সলাইহে আনিছিলো ধানটো। কঠিয়ালে বুলি, তাৰপৰা সেই ৰুবলে নহ'লে বেছি দিয়াই হল।
আহ।
তাকে তাকে এনে কষ্ট কৰিলে হ'ব কি এতিয়া ঘৰতে চাউলকেইটা হ'লে এতিয়া কি ইমান ভাল
সেইয়েতোকে এতিয়া হেৰি নহয় ঘৰতে চাউল কেইটা হলে নিশ্চিন্ত উম।
দে তাকে। উ হয়।
পিঠাই গুড়ী মিঠাই চিঠাইও বনালি হ নেকি?
মিঠৈ বনাবলে নহলে সেই হ'ল যে কঠীয়া তুলিবলৈ গুচি গলো যে তাৰপৰা সে পিঠা বনাই বনাই হে আনিচো পথাৰলে।
তেনেকে নিলেও ভাল দে হেৰি নহয় পথাঅত পিঠা এটা চাহকণ পালেও অকমান ৰাতিপুৱা মানে চাহ অকণ পিঠা এটা খাই গলেও ভাতকেইটাক খোৱা লৈকে অকমান
অ মায়ে এটো কি কয়? চচ পিঠা বনাইছে চেনি দি পেলাই। তাকে সেই এইটো কি লৈ গৈচিলোঁ
গু়ৰ দি যে বনাই চচত
দি নাই বনোৱা সেই চেনী দিহে বনাইছে।
অ গুুৰ দি বনালেও ধুনীয়া লাগে খাই।
অ সেই পিঠাগুৰি চকুৱা চাউলে ঘৰৰ চাউলে কি কৰিছিলো চকাৱা চাউলক এইটো কি ভাত খোৱা চাউলে।
উম।
পঠা খোনিছিলোঁ তাৰপা সেই খাবলে বেয়া লগা নাই ভালে লাগিছে মই তাকে তে আজি বাদাম কেইটামান দি দিবলৈ কৈছো।
অ বাদাম চাদাম খিচমিচ এইবোৰ কাজু চাজু দি দিব লাগে ধুনীয়াকে ওপৰত। পৰা ধুনীয়াকে ওলোৱা পিছত কেকৰ নিচিনাকে কাটিবলে আৰু সেইবোৰ এতিয়া ঘৰতে সেই এনেকোৱা বস্তু ভিটামিন কিমান নাজানে সেইবোৰ মানুহে। দা মই খাবহে জানো মইয়ে বনাব নাজানো।
মও আজিহে খাই পাইছো।
আগতে খাইছো মায়ে বনাই দিয়ে যে, মনত আছে কিন্তু খাবলৈও বৰ ধুনীয়া লাগে।
পিঠাগুৰিতটো চেনি অকন দি হেনো গুলি লয়, গুলি লৈ পেলাই সেই এই চচটোৰ তলতে তেল অকমান এনে সানি লয় সানি লৈ পেলা তাত পিঠা গুৰি খিনি ধুনীয়াকে তে দি পেলাই অকনমান টুকটুকিয়াই দিয়ে সমান হবলে। সমান হোৱাৰ পিছত যেনিবা অঙঠাত দি থৈ হেনো।
অহ তেনেকেই বনাই অ।
অ অঙঠাত দি থও মানে ৰাতিপুৱা পেলাই খাবলৈ ধুনীয়া হৈ যায় আৰু কেকৰ নিচিনা লাগে।
অ ধুনীয়াকে গোটেইটো ওলাই আহে নহয়।
অ মই সেই মাই উলিয়াই লৈ কাটিবলৈ কৈছিলে মই চচতে পিছ পিছ কাটিছো চাকুখনে কল দিও বনাই নহয় কল দি বনোৱাটো মই বৰ এটা ভাল নাপাও।
মোৰ নাই দে কল দিলে মই খাব নোৱাৰো।
অ মই গোন্ধ এটা পাও। খাবলৈ নুৱাও।
তাকেহে। বাবা চাগেও আকৌ গ'ল পথাৰলে।
বাবা আকৌ গল পথাঅলে অ হেৰি এইটো কি কয় প্ৰথমতে সোনকালে যাবলৈ ওলাইছিলে তাৰপা সেই জব কাৰ্ডৰ ফটো মাৰিছিলে আজি পইচা উলিয়াবলৈ আহিছিলে ডিমাইণ্ড দিয়া। তাৰপৰা হে ফোন কৰিলে বোলে হে এইটো কি কয় পথাললৈ যাবলৈ ওলাইছে নেকি যদি ওলাইছে হাক দি আহো। জবকাৰ্ডৰ পইচা উলিয়াব লাগিব তাৰপা শাক দিলো হাক দিয়া পিছত অকণমান যোৱা দেই আকৌ আহিছে পইচা উলিয়াইছে।
উম।
পইচা উলিয়া পিছত হেৰি কৰি লৈ পেলাই এতিয়া যোৱা দেই।
অ। আজিকালি হব সেই কেইবাবাৰও যাব অহা যোৱা কৰিব লাগে নহয়।
কিবা মানে সদায় এসপ্তাহ সদায় ৰাতিপুৱা আবেলি ফটো মাৰিবলৈ যাব লাগে আমাৰ বাৰু এই নিকেতনৰ ওচৰত ভালেই।
উম
ভৱান।
দূৰ হলে দিগদা।
অ সদায় ৰাতিপুৱাও যাব লাগিব।
বাউ যি হওক পইচা কেইটা যে পায়।
এনে আবেলি যাবলৈ ইমান দিগদাৰ